ছ বাইদেউ।
অ নমস্কাৰ ভালে আছেনে আপুনি।
ভালে দিয়ক আপোনাৰ।
এ মোৰো ভালেই দিয়ক আৰু ভাল মানে কি কম আৰু মোৰ এইয়া ককাল টো মে
কি কব আৰু মাজে মাজে মানে হান মাৰি ধৰে। ডক্তৰক দেখাইছো দেখাইছো যদিও তেনেকে। সকাহ পোৱা নাই গম পাইছে। মানে বৰ কষ্ট। হৈছে মানে, আপোনাৰ এনেকে গৰা চৰা আমাৰ মানে পাহাৰীয়া এলেকা। যিহেতু।
অ অ হয় হয়।
উঠা নমা কৰিবলৈ বহুত কষ্ট তাতো মানে মই এতিয়া চাহপাত খিনিও আপোনাৰ ছিগিব লগা আছে আপোনাৰ আগ খিনি। এতিয়া মানে যিহেতু মই শেষ খিনি কৰিয়ে চলো আৰু, এনেকে মানুহ বিলাকে হাজিৰা দিয়ে মোক। এনে পাঁচশকে পাও আৰু ছিগি কিনে এতিয়া মোৰ ককাল তটো কাৰণে মানে হালি হালি চিগুতে চিগুতে মই এইটো বেমাৰে পালে বুজিছে।
হয় হয় নকৰিলেও। চ।
হয়ে মানুহ দিয়কোন।
হয় হয় হয়। আপোনালোকে কাম এটা কৰিবচোন আপোনালোকে ধৰক পাহাৰীয়া জেগাত। অকণমান পালিাচলিও ৰুই। ৰুব দিয়কচোন ৰুই পেলাই আপুনি বজাৰে বজাৰে লৈ আহিব।
নিওঁ নিও আপোনাৰ মই এনেকে ব। বাৰু এনেকে শনিবাৰে আৰু আপোনাৰ ৰবিবাৰে মই বজাৰত বহো। মই আপোনাৰ এনেকে ৰঙলাও, পানী লাও, নহ'লে কল, দিল। বগৰী, সেনেকে লৈ পেলাই বু। তেনেকে টোকটাককে চলি আছো আৰু। মানে এতিয়া ভাবিছো পইচা ক কেইটামান গোট খালে আপোনাৰ কঁকালৰ বিষটো ভালকৈ মই দেখাই আহিম।
অ অ হয় নেকি এ বুজিছে চৰকাৰী হস্পিতালত নাযাবয়। আপুনি ধৰক প্ৰাই ভেটতে যাব বুজিছে। লাগিলে দুটকামান যাওকে হয় হয়।
তেনেকেয়ে যাব। লাগিব আৰু বুজছে এতিয়া কি ক'ম আৰু এতিয়া চাউলো। নাই এতিয়া ভাত বনাবলৈ তাক তে ৰাতিৰে কেইটামান ভাত আছিলে। পানী ঢালি থৈ দিছোঁ। ভাবিছো আলু দুটা পুৰি পিনে। হয় হয় জুম, খেতি খেতি হয়, হয় কৰো কৰো।
অ হয় আৰু গুম ধান কৰে নেকি তাত।
হয় হয় আমাৰ গোমধানৰ খেতি কৰিমে আমি নকৰোঁ আৰু মোক হাজিৰা হে লগাই। তেনেকে হাজিৰা কৰিবলৈ যোৱা আমাৰ মানে আপোনাৰ মাটিও নাই তেনেকে মানে। খেতি বাতিৰ ঘৰ মানে আপোনাৰ থা বাসস্থানটোৱেই যিহেতু আছে।
আহ আহ
হয় এনেকে হাজিৰা চাজিৰা কৰো আৰু কাৰোবাৰ ঘৰত চাউল জাৰিবলৈ হলে, ধান জাৰিবলৈ হ'লে মই যাওঁ আৰু।
মই আপোনালোকৰ ঘৰলৈ যাম বুলি ভাবো। কিন্তু আপোনালোকৰ যিহে পাহাৰৰ ওপৰত ঘৰটো মই উঠিম কেনেকে সেইটোকে চিন্তা কৰি
এ নকব। আৰু আমাৰ অৱস্থা নাইকিয় হৈ যায়, এতিয়া আমি জুৰিৰ পৰা পানী আনি খাব লাগে। আমাৰ মানে দমকল চমকল মানে নাই হয় হয় অসুবিধা। সেইকাৰণে আমি এতিয়া এই তলৰ পৰা ওপৰলৈ উঠোতে মানে। বহুত কষ্ট হৈ যাওঁ পানীৰ কাৰণে বুজছে।
অ অ হয় নেকি।
উ বিশেষকে আমাৰ পানীতো সমস্যাটো বহুত বেছি আ আমাৰ যেনে তেনে হলেও যদি চাপ্লাই পানীটো মানে আহ। আহে কিন্তু আমাৰ ঘৰলৈ আহি নাপায় আমাৰ এইখিনিলৈ স তলতে থাকি যায় আমাৰ ঘৰ। টো যিহেতু পাহাৰৰ ওপৰলৈ। হয় সেই কাৰণে আৰু এ ওলাই ওলাই এনেকে এ বম বিলাক যে সৰু সৰু যে। সেয়া থৈ পেলাই এনেকে এনেকে দূৰত যদি পেলাই দিওঁ তেতিয়া যায়গৈ আও। এতিয়া আমাৰ আগত হৈ গল তে ৰাতি হলে অলপ ভয় ভয়কে হু
এতিয়া ধৰ ধানৰ দিনত ধৰক বেছিকে ওলাই আৰু। ধান যেতিয়া পকিব সেইটো আৰু নামি আহিব।
নামি আমি মানে চাং ঘৰো পাতি থৈ দিছো আমি সেই চাঙৰ ওপৰতো থাকো।
অ হয় হয়।
মানে যেতিয়া মানে গম পাম আৰু যে এনেকুৱা দিনত আহিব তেত- এতিয়া আমি এ মানে চাঙৰ ওপৰতে থাকো, এনেকে তলত জুই জ্বলাই থৈ দিলে মানে নাক। গম পালে, হয় তলত জুই যা ভয় ভয়। আপোনাৰ ভয় ভয়কে থাকিব লাগে, ভয় ভয়কে হয় শুব লাগে।
হয় দিয়ক কি কব আৰু আপোনালোকে চাগে ৰাতি ৰাতি জানো ওলালে জানো চাগে। টোপনিয়ে নামাৰে।
নাই নাই আপোনাৰ বহুত অশান্তি আপোনাৰ এনেকুৱা দিনত বেছিকৈ আহে আপোনা- আৰু জুৰিত, তেওঁলোকে গা ধুবলৈ আহে পানী। খাবলৈ আহে, হয়। মানে ভয়ৰ কথা আৰু। আমাৰ মানে তেনেকুৱা ঘৰৰ আশে পাশে। হয় এতিয়া আমাৰ ঘৰৰ আ আশে পাশে আপোনাৰ দুই তিনি ঘৰহে মানুহ আছে মানুহ তেনেকে নায়েই চব মানে আপোনাৰ তললৈ আছে তলত আছে, ওপৰত তেনেকুৱা নাই।
হয়।
কি কব আৰু। এনেকে চলিব লাগিব আৰু।
বাৰু চাওকচোন আপোনালোকে নামি আহি পেলাই তললৈ মাটি চাতি অলপ লব।
এ সেইটোও চাগে। ক'ত পাৰিম আৰু এইটো জনমত চাগে আমি এনেকয়ে থকা হ'ব আৰু বুজিছে।
হয় দিয়ক কিনো কৰিব। হয় হয়। বাকী আপুনি কিবা খালেনে নে নাই?
সেয়ই মানে মই কৈছিলো আপোনাক ৰাতিৰে পানী দিয়া ভাত। কেইটামান আছিলে এই তাৰ লগতে পিঁয়াজ এডখ জলকীয়া এটা নিমখ অকন লৈ তাতে আপোনাৰ তেল অকণ পেলাই পেলে। তেনেকে খালো আৰু যে গাজৰ আচাৰ যে যোনটো বাহৰ পৰা গাজটো যে বনাই
বাঁহৰ গছ টোজে
হয় হয় তাৰো আচাৰ পৰা অকমান আচাৰ ললো। তেনেকেই খালো আৰু এতিয়া মানে কঁকালৰ বিষ হলেও আকৌ চাহপাত তুলিবলে যাব লাগিব এতিয়া সেয়া পাতটো দিবলৈ যাম আৰু অলপ পাছত আৰু আকৌ।
বাকী আপুনি এতিয়া কিবা কৰি আছে নে নেকি?
কি ধৰক মই এই ঘৰতে মানে ছাগলী পুহি চোৱা দিয়ক দহজনীমান তাৰপাছত ধৰক হাঁহ কুকুৰাও আছে, হয় হয়। এ ধৰক তেনেকে ধৰক আছো আৰু চলি পেলাই। কিনো কব আৰু আমি হয় হয় বিক্ৰী কৰো ধৰক ছাগলী লৈ দাম আছে। ডাঙৰ হলে ধৰক এজনী এজনী ছাগলী ধৰক দহ পোন্ধৰ হাজাৰ মান পাওঁ। কিন্তু এতিয়া ধৰকে সৰু সৰু হৈ আছে চব
সৰু হৈ আছে ন?
হয় হয় আৰু ধৰক এইফালে এ চৰাই বোৰো আছে আছিলে কিন্তু এই বেমাৰত মানে বহুত চৰাই মৰিলে হাঁহ আৰু চৰাই হয় হয় মোৰ মানে একদম বহুত লোকচান হৈ গ'ল
অ হয় এনেকে হলে বেয়া লাগে ন
হয় দিয়ক একদম নুপোচাই মানে কিমান কষ্ট কৰি বা ধৰক দানাও কিনি আনিব লাগে। এ নোপোচাই দিয়কচোন এনেকাে হলে কি কব আৰু এতিয়া ধৰ কপালতে আছিলে দিয়ক
সেইটো হয় বাৰু কপালত আছিলে এতিয়া কি ক'ব আৰু
হয় হয় এইও মানে কি কব আৰু হয় হয়। তেওঁ মানে ধৰক আমাৰ এতিয়া পথাৰৰ পেট পথাৰতে ঘৰ যিহেতু ইফালে ধৰক নেওঁলৰ পৰাও ভয়। নেওলেও ধৰক নিয়ে চৰাই গুই সেইবোৰো আছে। কি কব হয় হয় এইবোলে বান্ধিও থব ন বান্ধি থ'লেও ধৰক চৰাইবোৰ ধৰক ডাঙৰ নহয় এৰি দিলেহে ধৰক ডাঙৰ হ'ব। অকণমান খাব বাহিৰত ঘূৰিব
হয় হয় ম মইয়ো মানে অলপ পাছত যাম আৰু গৈ পেলাই আপোনাৰ হেৰি কৰিম, এয়া খৰি বুটলিবলৈ যাম পাহাৰৰ মাজত।
অ অ হয় নেকি
হয় মই এনেকে খৰি বুটলো যিহেতু
চাব আপোনালোকৰফ ৰাস্তাবোৰ বহুত পিছল।
এ নকব আৰু তেনেকে আমাৰ আদত হৈ গ'ল এনেকে লাঠি এডাল লৈ লও
অ অ অ এ পিঠিতে লৈ আহে ন পিঠিত যে এনেকে মোনা এটা যে লোৱা যে দেখো যে কিবা পাচি নে
এ পাচিত পাচিত
অ হয় হয়।
তাতে আমি সৰুখিনি লৈ আহোঁ আৰু আমি সেয়া সেয়াই আপুনি জুই তুই ধৰোঁ কৰোঁ এতিয়া সৰু নিবিচাৰিলে আমি কাম কৰ পা আমাৰ মানে আপোনাৰ গেছ নাই আমাৰ পিনে লাইটৰ ব্যৱস্থাও নাই যিহেতু পাহাৰ ওপৰত থাকো লেম্প চাকি জ্বলাই থাকো। আকৌ আৰু।
অ অ হয় দিয়ক।
হয় এ বহুত অসুবিধা হয় আপোনাৰ ক'ব আৰু কিন্তু বতাহ চটাহ আহি থাকে আপোনাৰ ভালেই ব আৰু
হয় হয়। বাৰু চাওকচোন আপোনালোকে ভৱিষ্যতলৈ ধৰক ঘৰ চৰ এইফালাই ধৰক বনাব
হয় হয় অ সেইটোৱে মই হয় হয় অনুদান পালেও বোলো হয় অনুদান যদি পাওঁ মই বনাম বুলি ভাবিছো আৰু।
হয় হয় পিছে আপুনি অ হয় আপোনাৰ দি নে নাই বাৰু এনেকে কাগজ চাগজ জমা।
কাগজ আপোনাৰ জমা দিছো কেতিয়ালৈকে মানে তেওঁলোকে কেতিয়া দিয়ে আৰু এনে কাগজ পত্ৰ জমা দিয়া হ'ল বাৰু।
হয় হয়।
এতিয়া পালেই হ'ল আৰু কেতিয়া পাও বুৰ বাৰু।
হয়, হয়। লেট্ৰিং চেটিঙৰ কাৰণেও দিবচোন।
হয়, হয়। লেট্ৰিনৰ কাৰণে। হয়, হয়। আমাৰো লেট্ৰিন নাই আৰু এনেকে আমি জু জুৰি আশে পাশে কৰো আৰু।
অ-অ হয় নেকি? কি কৰিব উপায়ো নাই যিহেতু।
হয়, হয়। উপায় নাই মানে, কি কব আৰু। এতিয়া মই নতুনকে এটা বোলো এনেকে বেৰৰ দি সাজি লৈছো বাৰু নতুনকে বেৰৰ দি, হয় বেৰৰ দি। সাজি লৈছো আৰু কেতিয়া পাওঁ আৰু তেতিয়া আৰু পকো, হয়।